অ ক
কি কৰিছ?
এ আছিলো এনে ক
অ ভালে আছো?
আছো তোৰ?
মোৰ ভাল ভাল
উম ঘৰত বাকী চবৰে ভাল?
তহঁতৰ?
ভালে
অ কথা এটাৰ কাৰণে ফোন কৰিলো তোক।
অ কোৱাচোন
সেইটো তইতো ইকযাম এটা দিলি
উম দিলো
কেনেকুৱা হল?
ভালে হৈছে বাৰু
উম! এতিয়া এক্সাম পিছতে, কি কৰিম বুলি ভাবিছা? তাকে মই বোলো খবৰটো লও। তই ভাবিছা
উম উম সে মই সেইটোকে ভাবিছো কি টোকে শিক এনেকে, সেনেকে ভাবিছো।
তই ভালে ভাবিছো দেখোন এ আই টো কেনে হু হুম সেইটো কি বুলি কয় তই হেৰি এ আই টো এনে কত লম বুলি ভাবিছো
সেইটোৱে মই ভালকে মানে এইটো ভাবিছো বা হোৱা নাই বা মানে মই তেনেকে ভালকে বিচাৰি পোৱা নাই বস্তুবোৰ হেল্ল'। হেলো